হেল্ল' অ' এনে বহি আছো। এটো মানে অনলাইনত কাপোৰ চাই আছিলো।
অ' কাপোৰ চাই আছিলা?
অ', ভাবি আছো মানে এই গৰমৰ কাৰণে মানে কিবা মানে ঘৰত পিন্ধাৰ কাৰণে কাপোৰ চাপোৰ লওঁ বুলি ভাবি আছো। এ তোমাৰ এ হাফ পেন্ট আৰু টি চাৰ্ট অ', ঘৰত পিন্ধা যে তুমাৰ এতিয়া মানে তোমাৰ ক'ম্ব যে পাই ন হেনেকুৱাই চাই আছো। উম, উম তোমাৰ এই টি চাৰ্ট পচটা চালো এ পচাতটো চালো মানে এতিয়া অৰ্ডাৰ দিছোঁ তোমাৰ পাঁচটা চালোঁ পাঁচটা পাইছোঁ আৰু কমতে পাইছোঁ তোমাৰ চাৰিশ টকাত। আৰু হাফ পেণ্ট লৈছো তিনিটা মান তিনিটা যোৰা লৈছো হাফ
হয় হফ পেণ্টবোৰ কিমান প্ৰাইজ আহিছে?
হাফ পেমাৰ কমতে পাইছো টু ফিফট পাইছো তিনিটা।
হয়, হয় বহুত কমতে পাইছ আজিকালি যিহেতু গৰম দি ন আৰু অলপ হাফেন চাপেন পিন্ধা অলপ ভাল লাগে কমফৰ্টেবল লাগে। হয় মই এনেকুৱা কে মানে বজাৰ গৈ কেনে মানে এদিন মানে গ'লো বজাৰ তি তিনখন চাৰিখন মান মানে হাফ পেণ্টবোৰ লৈ আনি লো আৰু হাফ পেণ্ট লৈ আনিছো আৰু কুৰৰ্টা হে বোৰ লৈ আনিছো টিৰ্চাতবোৰ হয় মানে বজাৰতো মানে এটা এনে মানে ফুটপাথ পাৰে লৈ আনিছো যেনেকুৱা বহে না ৰেগুলাৰ তাৰ পৰাই লৈ আনিছো যিহেতু পাতল ল'ব লাগে না ইমান টান
আহ অহ
গৰমহে লাগি থাকে এনেকুৱা কে মোৰ এটা আছে আৰু মাৰ্কেটৰ পৰা লোৱা টোতো মানে তিনিশ মানত আছে সেইটো ভালে নালাগে মই ইমান পিন্ধুৱে আৰু মানুহ সেইটো কাৰণে মানে এটা এশ এশ টকে মানে এনে লোৱা আনিছো তাতে মানে চাৰিটা মান লৈ আনিছো আৰু মই। হয়, হয় অলপ মানে ফ্ৰক ফুলা ফুলা টাইপ আছে আৰু ভাল লাগি পিন্ধ বহুত আৰাম পা মানে এনেকুৱাকে পিন্ধি মই মান এনে হাফ পেন্টে পিন্ধো ঘৰত হাফ পেন্ট টি চাৰ্টে এইবোৰ পিন্ধো
অ', তোমাৰ আৰু গৰমৰ দিনত বেছি গেঞ্জি কাপোৰ পিন্ধিলে ভাল হয় মানে। উম।
গেঞ্জি কাপোৰ কটনৰ কাপোৰ হয়, হয় এইবোৰ পিন্ধিলে বৰ ভাল হয় মানে। তেলিকটন টো পিন্ধে বহুতেই গৰম লাগে চাবা বহুত গৰম আৰু মানে বৰ ঘামৃ মই বেছি কি ঘামাও মানে বহুত ঘাম মানে ইমানে গৰম লাগে নে আমাৰ ঘামটো মানে ওলায়ে থাকে মানে।
অ', হয় এনেকুৱাতো হয় তোমাৰ গ গৰমৰ দিনত বহুতো এনেকুৱা ঘাম ওলায় ন মান কিছুমানে এনেকুৱা হয় যেন নোলায় আৰু ওলাব লাগে
হয়, হয় ঘামটো ওলাব মোৰ আগতে তেনেকুৱাকো ওলোৱা নাছিলে হা মানে এই এইবাৰ মানে এতিয়া মানে বৰ ঘাম ওলা আৰু ঘাম টো ওলা বেছি ভাল আৰু গাৰ গানে আৰু বেছিকৈয়ে ওলাব নালাগে আৰু মানে লিমিটত ওলাব লাগে। ঘাম বেছিকে ওলালে মানে আমাৰ এন গুছি যায় ন। যিহেতু নিমষ আছে আমাৰ গাত নিমষ থাকিব লাগিব ন। তে বেছিকে ওলোৱাতটোও ভাল হয় আৰু ওলাব লাগে লিমিটত ওলাব লাগে কিন্তু। আৰু মই অলপ বেছিকে ওলাই কবা গ'লে মই মই এনেকা নিজে অনুভৱ কৰিছো। আৰু মই বেছিকে ঘামা আৰু।
অ', অ' থাকি এনেকুৱা কিছুমানে থাকি তেওঁ মুখতো হয় তোমাৰ মুখত হয় তোমাৰ নাকৰ তলতো হয় উম কিছুমানৰ মানে বেছিকে ঘাম মুখতে ওলাই ন।
হয়, হয় মোৰ বেছি ভাগ মুখতেহে উলায় মুখৰ পৰা আমাৰ ডিঙি লৈকে গুছি গুছি় যায় আৰু ডিগিত অলপ ঘামুচি টাইপ হৈ যায়। মানে বহুত জ্বলে আৰু এনেকাকে মে গৰম দিনত এনেুৱাকে হয়।
এয়া মানে ঘাম হয় যে তোমাৰ
হয় হয় আৰু ভাত বনোৱাতে তুমি ক'বই নালাগে মোৰ মানে অলপ এলাৰ্জিও হয় চাগে নেক কি মই ভাত বনোৱা মানে যেতিয়া ভাত বন চব্জি যেতিয়া বনাব যাও ন যেতিয়া মছলা চচলা দি দিওঁ ন ইমানে হাঁচি হয় ন মানে মানে বহুতে হাঁচি হয় হয় মানে নাকটো মোৰ পুৰা ৰ ৰঙা হৈ যায় মানে এনেকুৱা লাগে মোক মানে কিতাপ বনাবা হয় তেনেকুৱা এক চৰ্দি ন হয় মানে মই যেতিয়ে যাও মানে খানা বনাব কাৰণে যেতিয়া মই চব্জি যেতিয়া বনাও ন সেইটো সময়তো তেনেকুৱা হয় মানে ক'ব নোৱাৰো মানে কি হয় আৰু এনেকুৱা কি থাকিলে মই চৰ্দি এনেকে নহয় চৰ নহয় মানে হাচিও নামাৰো আৰু এনেকুৱাকে মানে যেতিয়া মানে চবজি বনাব গ'ল হে তেনেকোৱা
অ হয় নেকি। এনেকুৱা মোৰ লগত নহয় মোৰ মাৰ লগত এনেকুৱা হয়। মোৰ লগত মানে নহয় মানে মোৰ বেছিকে ঘাম ওলাই যায় উম উম কিছুমানে তোমাৰ এলাৰ থাকে ন তোমাৰ এই যে কিবা কিবি তুমি ফ্ৰাই কৰিবা তেলৰ এইটো গোন্ধ
হয় হয় হয় চাগে মোৰ তেনেকুৱাকে এলাৰজি আছে চাগে মানে অলপ চব্জি চবজি মানে এলাৰ্জি বুলি নহয় মানে বহুতেৰে হয় অলপ চলপ ক কি মানে মছলা যদি তুমি জলা দি কিবা বেছিকে অলপতো মানে চ নাকতো লাগিবই ন তেনেকুৱা অলপ চলপ চবৰে হয় ম
জলকীয়াৰ মানে তোমাৰ বেছিকে খাৰ লাগি যায় অ নাকত লাগি যায়। উম এনেকুৱা হয় কেতিয়াবা এতিয়া ঘৰত মানে কেনেকুৱা হাফ পেণ্ট আৰু টি চাৰ্ট পিন্ধা ন ঘৰত।
হয় হয় মই তেনেকুৱাই হাফ পেণ্ট আৰু টি চাৰ্টে পিন্ধো আৰু মানে ফ্ৰকো পিন্ধি লওঁ। হয় বাহিৰত যোৱাতে মই প্লাজো পিন্ধো প্লাজো আৰু কুুৰ্তা পিন্ধো।
অ আচ্ছা এইটোয়ে ঠিকে আছে তোমাৰ বাহিৰতো তোমাৰ এইটয়ে পিন্ধিব লাগে না ভাল থাকে গৰমৰ দিনত। কিনো পিন্ধিব জানো পাৰা।
বাহিৰৰ মানু যেনেকুৱাকে তুমি অ তুমি যেনেকুৱাকে ধৰি লোৱা মানে মানে মোৰ ঘৰৰ পৰা অলপ কাত যেনেকে বজাৰ চজাৰ কৰিব যাও ন অলপ কাষতে আছে বজাৰ তেনেকুৱা। জাগত মানে এনেকে পিন্ধিায় আৰুনে বহু দূৰ যে যাওঁ সেইটো সময়াৰ আৰু জিননস কুৰ্তা পিন্ধিা আৰু সেনেককা ক লগৰ ছোৱালী সেনে ঘৰত যাওঁ।
পিন্ধিবই নোৱাৰো গৰমত মানে পিন্ধিবই নোৱাৰো ম হাল্কা হাল্কা তোমাৰ প্লাজো টাইপৰ।
হয় মানে বেগী জিন্স হয় য বেগী জিন্ছ মম জিন্ তেনেকুৱা জ অলপ পিন্ধিব পাৰি হয়। দিলে তাকে।
চাইছিলো এ মাত্ৰ তোমাৰ বেগী জিনন্চটো এটা মই ভাবিছিলো এতিয়া গৰমৰ দিনত। মানে তাই টাই যি
হয় হয় বৰ ভাল লাগে চাবচোন এটা মানে মোৰ বা বাও লৈ আনিছিলে মানে বজাৰৰ পৰা কিনি। বৰ ভাল আছে মানে অ কলা আছে কিন্তু বৰ ভাল লাগে আৰু ক নহয় মানেলপ বগা বগা টাইপ পালে।
আৰু জিন্চ জিন্ জিন্ছতকে তোমাৰ আৰু এটা আজিকালি ওলাইছে এটা পাতল মানে কাপোৰ গেঞ্জি কাপোৰৰ নিচিনা পেন্ট ওলাইছে, সেইটো ভাল থাকে, সেইটো আহ মানে গৰম নাথাকে সেইটো মানে লগাই কিনেও ভাল লাগে তোমাৰ
হয় হয় বৰ ভালে আৰু আজিকালি ল'ৰা মানুহৰ কাৰণে বহুত ধুনীয়া ধুনীয়া মানে এনেকুৱা বেগ জিনন ওলাইছে ন
অ হয় ভাল লাগে আৰু তোমাৰ ছোৱালী মানুহো আজিকালি ট্ৰেণ্ডিং কুতি উলাইছে সেই যে তোমাৰ পিছালে
হয় হয় তেনেকুৱাকে হয় মই তেনেকুৱাকে পিন্ধিছো মানে এনেকুৱ বৰ ভাল লাগে ময়ও ল'লো
অ ভাল লাগে এতিয়া মই ল'ম বুলি ভাবি আছো মই লোৱাই নাই তোমাৰ এই নতুন এতিয়া ট্ৰেনডিং চলি আছে ন অ কিমানত লৈছা
হয় মই টুানডে টু হানড্ৰেড টু ফিফটি এনেুৱাক মানে
অ ক কেইটা ললা
মইতো এটাই লৈছোঁ মানে এটা এনেকুৱা এটা এনে এনেটোটো লৈছোঁ মানে
অ তোমাৰ এতিয়া মানে এইটো ট্ৰেণ্ডিঙত আছে ন সেইকাৰণে এই মানে দামটো এতিয়া বেছি আছিল লাহে লে কমি যাব তোমাৰ উ মানে তোমাৰ এই মাজতে যে তোমাৰ কুতিবোৰৰ উলাইছিলে ন সেইটো মাজতে বহুত দাম আছিল তোমাৰ তিনিশ টকা টু ফিফটি একুৱ আছিল তেতিয়া যেতিয়া মই ফেঞ্চি বজাৰত গৈছিলো তোমাৰ এশ টকা হয়
হয় হয় তুমি ঠিকে কলা মই তেনেকুৱা কেইটা লৈ আনিছিলো মানে অ এশ টকাকে লৈ আনিছিলো কিন্তু অলপ বেলেগ ডিজাইন আছিল মানে অলপ আগফালে অলপ মানে বক্স টাইপ ডিজাইন আছিলে আৰু প্ৰথম প্ৰথম যেতিয়া ওলাই মানে অলপ ভি টাইপ আছিলে আৰু
তেতিয়া মানে প্ৰথম প্ৰথমে তোমাৰ বহুত দাম আছিল এতিয়া কমি গ'ল আৰু এতিয়া নতুন যে ওলাইছে যে পিছফালে ফুৰ্তটা বান্ধাটো ফিতা বান্দাটো তোমাৰ সেইটোত তোমাৰ এতিয়াও মানে এতিয়া অলপ কমিব দামতটো মানে ট্ৰেণ্ডিং ওলাই আছিল ন সেয়া দাম বোৰ বাঢ়িছিলে এতিয়া কমিব লাহে লাহেকে সেইটো উম উম উম উম সেইটোৱে মই ভাবি আছো যেতিয়া কমিব তেতিয়া ল'ম আৰু মানে যাই কিনে পাঁচ পাঁচ জোৰি মান ল'ম বুলি ভাবি আছে
হয় হয় ল'ব ল'ব বৰ ভাল লাগে কুৰ্তী বোৰ পিন্ধিব লাগে যিটো কটন থাকে ন পুৰা পিয়ৰ কটন থাকে চাবা পিন্ধি চাবাচোন বৰ ৰাম লাগে মই মানে আজিকালি বেছিভাগ কটন মানে কুৰ্তিবোৰেই পিন্ধো আৰু
তোমাৰ এইটোয়েৰ চলি আছে আগৰ নিচিনা মানে লং লং বোৰ নচলে আজালি উ উ উ হয় আজিকালি তোমাৰ চাবাচোন এই পূজা এবাৰৰ যে যোৱ বাৰ পূজা যে গ'ল দুৰ্গা পূজা সেইটোতো চবে মানে এই কুৰ্তিয়ে কিনিছিলে চবেই চৰ্ট কুৰ্তি কিনিছিলে এবাৰো চাগে এইটো কিনিব মানে এইবাৰ তোমাৰ নতুন কিবা নোলাই চাগে
হয় ক'ব নোৱাৰি কিবা ওলাই ল কি মই এবাৰ ভাবিছো আৰু পূজাৰ টাইমত মানে বেছি মই কুৰ্তা পিন্ধি মানে য চেট পিচ থাকে ন পিচ লৈ কেনে মানে কাটিং পতিয়ালা
অ অ অ এইটো ভাল লাগে মোৰ মানে এবাৰ মানে মই ভাবিছিলো দ দুৰ্গা পুজাত মই চাৰাৰা ল'ম বুলি মানে হেভি কে চাৰাৰা থাকে ন এটা সেইটো ভাল লাগে কূুৰ্তি নিচিনা চাৰ থাকে ন কুৰ্তি থাকে আৰু পেণ্ট টো একদম চাৰা পেণ্ট যে
হয় হয় হয় তে তেনেকুৱা মই লৈছো ছিলো বৰ ভাল লাগে মোৰ মানে মোৰ বাৰ বিয়া টাইমত তেনেকুৱাকে লৈছিলো মানে হাফ আছিলে কিন্তু বৰ ভাল লাগে হালধীয়া লৈছিলো এতিয়াও বৰ নতুনে হৈ আছে হয় হয় অনলাইনে লৈছিল চাৰে ছয়শ
অ আচ্ছা কমতে পালাচোন মই যেতিয়া এবাৰ ফেঞ্চি বজাৰত লবলৈ গৈছো ইমান বেছি বেছি দাম কৈছে মোক দুই হাজাৰ তিনি হাজাৰ কৈছো মানে মই সেইটোতো অলপ হেভি আছিল তোমাৰ ষ্টন আছিল ন সেইটোত সেইকাৰণে অলপ হেভি আছে আছিল মই ভাবিছো অলপ হেভি ল'ম বুলি মোৰ মানে হেভি কাপোৰ সেনেকুৱা নাই বিয়াত চিয়াত যাই। এনেও পিন্ধিব পাৰি ন আৰু উম উম হয়। আৰু তোমাৰ ছ বছৰতো এবাৰেই হয় ন পূজা চূজা হলে আৰু তোমাৰ বিয়া। চিয়া হ'লেও বৰ মানে এব
হয় আৰু পুজা টাইমত ইমান সাধাৰণ কাপোৰটো ল'লেও ভাল দেখা নাযায়। নতুন নতুন হেন নালাগে আৰু অলপ হেভি টাইপ ল'লে অলপ ভাল লাগে অ ন তুন কাপোৰ ল'লো আৰু ল'লে ল'বা আৰু যেনেকে তিনযোৰ মান দুই যোৰ মান ল'লে এটা মানে সাধাৰণ টাইপ ল'বা আৰু এটা অলপ হেভি টাইপ, যিহেতু পূজা কৰিব যিহেতু যাবা আৰু ফ্ৰেণ্ড। বোৰৰ লগত যেতিয়া ফুৰিব যোৱা নে?
অহ অহ অ যাওঁ ফুৰিব যাওঁ মই। আৰু তুমি মোক মানে পূজাত সেইটোৱে ভাল লাগে যেতিয়া মানে আমি পিন্ধিম মানে। তিনিদিনে বেলেগ -বেলেগ কাপোৰ পিন্ধি যাওঁ ন' সেইটো ভাল লাগে আৰু। তোমাক ভাল লাগে নে এনেকুৱা উম, ভাল লাগে ন'বেলেগ বেলেগ দিনা মানে বেলেগ, বেলেগ কাপোৰ পিন্ধি ফুৰি থাক
হয়, হয় মোক বৰ ভাল লাগে এনেকুৱাকে মানে মই মানে আগৰ পৰাই লৈ কেনে মানে এতিয়াও এনেকুৱাই হৈছো আৰু মানে এদিন মানে চেঞ্জ কৰি কৰি পিন্ধি থাকো আৰু মানে। আৰু এনেকুৱা কাপোৰো লওঁ মানে মানে মায়ে পোন্ধৰশ মান হয় ফেঞ্চি কাপোৰো ভাল পাওঁ আৰু মানে অলপ দাঠ মানে ভাল মানে অলপ হেভিও ভাল পাওঁ, যিহেতু মানে আমাক দুটাই লাগে ফেঞ্চি টাইপৰো কাপোৰ লাগে অলপ হেভিটোও লাগ গে হয় নে নহয় ফেঞ্চি টাইপৰ হ'ল তুমি ফ্ৰেণ্ড বোৰৰ লগত যাই কেনে পিন্ধি কেনে বৰ ভাল লাগে হয় নে নহয় আৰু হেভিতো অলপ মাহঁত হঁতৰ লগত ক'ৰবাত গে'লে আৰু সেনেকুৱা বিয়া চিয়া হ'লে আৰু সেইটো টাইমত অলপ ভাল লাগি যায় আৰু।
হয় সেইবোৰ মানে সেইটো মোক ভাল লাগে তোমাৰ এই বাহিৰৰ যে ৱেষ্টাৰ্ণ ড্ৰেছ বোৰ আজিকালি ওলাইছে সেইবোৰ পিন্ধিও ভাল লাগে। কিবা কিবি মানে ডিজাইনৰ ওলাই ন' আজিকালি স্কাৰ্ট ওলাইছে তোমাৰ পেন্ট ওলাইছে ডিজাইনিছ আৰু টি চাৰ্টবোৰ ওলাইছে টপ যে ওলাইছিলে আজিকালি ইমান। ভাল, ভাল সেইটো ভাল লাগে।
হয়, তেনেকুৱাকে কাপোৰো ভাল লাগে আৰু তুমি এনে এইবাৰ কি ল'ম বুলি ভাবিছা?
মই এইবাৰ সেইটোৱে ভাবিছিলো চাৰাৰা ল'ম বুলি চাওঁ এতিয়া কিবা নতুন মানে
হয়, আৰু নতুনকে ওলাই যাব চাগে চাই লোৱা কেনেকুৱা কে নতুন চতুন ওলাই। হয়, অহ ঠিক আছে দিয়া ৰাখি খিছো হা বৰ ভাল লাগিলে তোমাৰ লগত কথা পাতি হয় ঠিক আছে দিয়া হয়। থেংক ইউ।